শুনি আছ? শুনিছানে নাই? বাকী, কি কৰি আছ এতিয়া?
উম।
কি কৰি আছ?
এ, শুই আছোঁ।
ভাত-পানী, খোৱা-বোৱা হ'ল নাই?
উম, ভাত-পানী, খোৱা-বোৱা হ'ল, এতিয়া আজৰি আৰু। লাও মাছ
তাৰপিছত?
তাৰপৰা,
উম, মাছৰ ডিমটো পিয়াজ দি তেনেকে ভাজিলে, জলকীয়া দি।
অ'! তাৰপিছত?
তাৰপৰা ভাত, এ, তেনেকে খালোঁ আৰু।
তাকে, ঠিকে আছে! বেয়া হোৱা নাই বাৰু। মই খালোঁ আৰু দেই। ত' আজি
উম।
আজি অলপ, বেলেগ বস্তু এটা খালোঁ, আগে -পিছে নোখোৱা বস্তু এটা খালোঁ। তাকে, আজিতো গাহৰি তেল অকল।
উম।
গাহৰি তেল খালোঁ, আজি অকল। গাহৰি তেল মানে, আনিছিলোঁ, আনি পেলাই এনেকে, আলুৰ লগত ভাজিলোঁ আৰু কবি-চবি দি পেলাই।
উম।
সময়, বহুত সময় লাগিছে, ভা-ভাজোঁতে, ত' মানে, জুইটো কমকৈ দি ভাজি থাকিবলগীয়া হৈছে।
আৰু তেলটো ওলাই গ'লে?
এই, মোৰ ভাগৰ যিটো, মানে তোৰ, জুই জ্বলোৱা যিটো চৌকাটো,
উম।
বহুত ভৰ ভৰকে ওলাই মানে তোৰ বহুত জোৰত ওলাই জুইটো কোনোবা সময়ত। বৌ গোটেইটো ভৰ্তিকে দি দিলে।
অ।
সম্পূৰ্ণ দি দিলে বহুত ত এইটো ধৰি ল ভাত হ'বলৈ খুব বেছি দুই মিনিট বা তিনি মিনিট মাৰি দিব। মানে ভাত হৈ যাব তোৰ তেনেকুৱা ইমানে সোনকাল এনে মাংস ব বনাই থাকিলে যেনিবা তই পানী দি পেলাই আৰু বহু খুৱাবলৈ বৰ বেছি দেৰি ৰখিব নালাগে আৰু তই ধুনীয়াকে সম্পূৰ্ণকে গোটেইটো দি পেলাই পানী - চানী দি পেলাই তই লৰাই থাকিলেই হৈ গ'ল আৰু ধুনীয়াকে গ্ৰেভি হৈ যায়।
অ। সেইটো জাগা সেইটো বনাই সেইটো মানে বনালে মানে মানুহটো লাগিয়ে থাকিব লাগিব মানে।
অ সেইটোত মানে তোৰ এনেকুৱা হয় বনালে, বনাই ভাল পাবি যদি বনাব জান'।
এই তই এতিয়া তই য'ত থাক সেইটো সেইখন লৈ মেলি বনাই দিব পাৰোঁ আৰামত।
মই বিচনাত উঠি বনাই থাকো গম পাই নাই, বিছনাত উঠি বহি লৈ পেলাই এডোখতে বনাই থাকো আনি লৈ পেলাই।
অ তেনেকে বনাই থাক বা কিবা এটা কাম কৰি থাকিলো।
কেতিয়াবাতো এনেকে সেই গৰম উঠে হেৰিতো বিদ্যুৎটো নাথাকে যে।
উম।
এই তেতিয়া তোৰ ধৰি ল এই দৰ্জাখন খুলি লৈ পেলাই দৰ্জাখনৰ মুখৰ আগতে বহি পেলাই সেইটো সকলকে নি পেলাই সেইডখৰতে বনাই থাকোঁ দৰ্জাখন খুলি।
উম
অ এদিন ৰাতি এই দুটামান বজাত তেনেকে প এ মানে বিদ্যুতটো নাই সেইকাৰণে মই এই দৰ্জাখন খুলি লৈ পেলাই সেইডখৰতে বহি লৈ পেলাই বনাই আছো ৰাতি দুটা বজাত বনাইছো তোৰ ঘুগুনী মটৰ।
অ।
মটৰ ঘুগুনি মানে মটৰ তিৱা বেয়া হ'ল তাৰপিছত তে হল দেৰি হ'ল মানে মই মানে ভাত নাখাওঁ বুলি শুই আছিলো এ আজি ভাত নাখাও দে। গধূলি সময়ত মানে তোৰ কিবা এটা খাই আহিলো বাহিৰত।
অ।
তাৰপিছত ভোক লাগিলে ৰাতি এঘাৰটামান বজাত, এঘাৰটামান বজাত মটৰটো তিয়ালো তাৰ ম মটৰ কোমলিব কোমলিব বুলি ডেৰটামান বজালৈকে ৰখিলোঁ।
উম।
তাহে মটৰ নোকোমলিলে
অ হেৰি কৰি দিব লাগিছিলে আৰু
তাৰপিছত সেই তাৰপিছত এই চৌকাটোত বহুৱাই লৈ পেলাই বোলো ভাবিলো আজি ইয়াৰ হৈছিল চৈধ্য, পোন্ধৰটামান মান।
অ।
ৰাতি যেতিয়া দুটা বজাত সেই দৰ্জা খুলিছ চৈধ্য, পোন্ধৰটা হৈছিল মই আছো মালিকক গোটেই কেইটা মানুহ উঠি আহি চাইছেহি মোক। কিহে পালে, কিবা খক লাগিছে নেকি সুধিছে?
তাকে অকনে অকণে সেইটো মানুহে নাযাব ন বাকী কিবা মানুহো ভাবিব লগা কাম কৰিছ।
তাকে বোলে ভাত ভাতো বোলে এবাৰ মাৰিছে হৈ গৈছে বোলে মানুহ খা পোৱা নাই চৈধ্য পোন্টা যদি ফে- আৰু মোৰ জুই যি স্পীডত এ জ্বলে নহয়টো- এটা মাৰি এদাই নহয় আকৌ এটা মাৰি দিয়ে।
অঁ'
সেই তেনেকুৱা মানে, এটা মাৰি পেলাই সেই- টো তলে যাবলে নাপায় আকৌ ফেচকে মাৰি দিয়ে তেনেকুৱা তেনেকুৱাত আৰু মানুহ শু- থকা সময়ত ৰাতি দুটা বজাত যদি তোৰ তেনেকে মাৰিবলৈ হয় চৌধ্য পোন্ধতাত ভাবকচোন। তাকে, ভই খাবই। এই ৰাতি কি হৈছে কথাটো?
অঁ'
তাকে, ভয় খাবৈ তেনেকুৱা ভয় খোৱা কাম কৰি থাকো বাৰু দেই।
উম উম'
তাকেহে, হেই এনেই খোৱা বোৱা আজি কি হে কৰিলি?
মাছ, ডিম, মাছৰ ডিম বনালে ভাজিলে। মাছ এনেকে- মাছ মানে হেৰি বনালে জোল বনালে লাও। কাটি লৈ পেলাই।
অঁ তাৰ তাৰপিছত, -
সেই তেনকে ভাত আও।
অঁ ঠিকে আছে, এ তহতি ঘৰত থাক মই- এতিয়া আজি কালি খাইছো কিহে? কালি মই ৰাতি ভাত- বাহিৰতে খালো নে কি? সেইয়াতে খাইছো অঁ'। কালি ইয়াত খালো, ডিমে আলুৱে পিটিকা কৰিলো লগত বুট দি দিলো গোটেইখন- কেঁচেমা কেঁচেম গোন্ধালে খাবই নোৱাৰিলো পেলাই দিলো, আজি সেয়া বনালো অকল- তেলে ভাত খাইছো। তহঁতি ঘৰততো বিধে বিধে খাই দিবলৈ পাইছো মই ইয়াততোও এখনেই।
উম উম'
কিন্তু, বাকী বস্তু এখনেই পাৰিম কিন্তু অকল দালিয়া ভাত খাব নোৱাৰো দেই মই।
দালিয়ে বাৰু দালিয়ে বাৰু মই নোৱাও বাও দেই কিবা এটা হ'লও লাগে লগত।
মই দালিয়ে ভাত বনালে ডিম এটা হ'লেও ভাজিব লাগিব।
উম'
তাপা এই জ্বলা যে দছটকীয়া যিটো কুকুৰিটো পাই মই সেইটো আনো।
অঁ সেইটো সেইটো সেইটো লগত খাই ভাল লাগে দালি।
এ একদম মই খুব- খাওঁ। মই দালি বনালে সেইটোয়ে আনো আও সেইটোয়ে আনিমেই আৰু। তেতিয়া কাইলে যে মই যে কৈছো যে এনেক মাছ ভাজিম কিবা কৰিম কিবা কৰিম এনেকেটো দালি বনাম। কঁঠাল গুটি দিম তাত ঔটেঙা দিম তেনেকে কৈছো যে-
উম'
সেইটো আহিব দছটকীয়া। সেইটো বাহিৰে ভাত পেতলে নাযায় তেনেকুৱা।
অঁ সেইটো লগত খাই ভাল লাগে, সেইটোৰ লগত মই খাইছোঁ বাৰু আগতে।
ন।
উম' বিদ্যালয় পৰা আহোঁ তেনেকে লৈ আহোঁ।
তাকে, মই আগতো- আজিলেকে ইয়াত অহা পা নতুন অভ্যাস এটা হ'ল, আজিলেকে দুবছৰ দিনে- মই ঘৰত গলে নাচাওঁ দেই, কিন্তু ইয়াত- এই বেহাৰবাৰীখন নোচোৱাকৈ, মই আজিলৈকে ভাত খাই পোৱা নাই গম পাৱ নে। যিমান যি খাই নাথাকো। মই লাগিলে বেমাৰ হওঁক কিবা হওঁক, মই লাগিলে সুস্থ অৱস্থাত নাইয়ে একো গমেই নাপাওঁ, মোৰ যদি ভাত দুঘহা খাইছো সেইখন লাগি থাকিব লাগিব, তেতিয়াহে ভাত পেটলে যাব।
সেইটো মোৰ হয় বাৰু দেই, মোবাইলটো নহ'লে মানে মই চাব নোৱাৰোঁ। বেহাৰবাৰিটো লাগি থাকিব লাগিব।
মই বেলেগ নাচাওঁ অকল সেইখনে চাওঁ। আৰু মই মই ভাবো মানে যে দেই যে আজি দুবছৰ, তিনিবছৰ পা যি খিনি হৈ আছে, সেইখিনি মই চাগে গোটেইখিনি নাইছোৱা, কিন্তু দুবছৰ, তিনিবছৰ আগত যিমান খিনি হৈছিলে
উম।
মই নোচোৱা চাগে একো নাই।
নাই, নাই, নাই।
মই চব চাইছো, মই দুবছৰ দিনে চাইয়ে আছো, চাইয়ে আছো, ধেমালি চাইছো নেকি। আৰু মোৰ ভাত থকা লৈ, তিনি, চাৰিখন গুচি যায়।
উম, এইখন বা নাচালেও মানে চাবলগীয়া হেৰি আৰু।
এ এইখন চাওঁ, মানুহে হাঁহে ই এইবোৰ চাই বুলি। কিন্তু মই মই তহঁতৰ নিচিনাকে, এইবোৰ এই বাহিৰৰ বুজি নোপোৱা কিবা চোৱাতকে মই নিজৰ বস্তু এটা চাই আছোঁ।
উম, সেইখন মইয়ো চাওঁ দেই, সেইটো উম, সেইখন চাইও ভাল লাগে, কাৰন চাবলগীয়াও।
তাকে।
আৰু সেইখন নেচালে ইমান খিনি মানে ইমান, আগবাঢ়িব নোৱাৰে মানে। যদি কোনেও নাচায়।
এ সেইখন বহুত মানুহ চাই বহুত, এ বহুত মানুহে চাই সেইখন।
উম, এতিয়া কিছুমান আছে বেলেগ, বেলেগ মানে। সেইবিলাক ইমান নেযায়গে মানে, সেইখন মানে বহুত বছৰ হ'ল ন এতিয়া।
তাকে, তাকে সেইটো কাৰণে।
উম, উম।
এই মোৰ, মোৰ ভাগৰ যে এটাত যে, পাঁচ হেজাৰ যে মানুহ আছে গম পাওঁ, নাপাওঁ। মোৰ ভাগৰ মানে তোৰ এ হেৰি আৰু এটা, মোৰ ভাগৰ মানে ধৰি লও মোৰ নিজৰ হেৰি এটাত আৰু। পাঁচ হেজাৰ মানুহ আছে মানে, মানে সেইটো নহয়। এ এই আৰু যে আছে যে, ইটো এই যে মানে তোৰ কিতাপখন যে। কিতাপখন যে, মুখৰ কিতাপখন যে। মুখৰ কিতাপখনত যে, পাঁচ হাজাৰ মানুহ যে আছে যে, এইটো ভাল খবৰ এটা আছে মানে, সিদিনা আহিলে মোলে হেৰি এটা
কি আহিলে।
মানে, আহিলে আৰু মোলে বস্তু এটা। এই তাৰপৰা, তাৰপিছত মই গোটেই সেইখন পোৰালো।
উম।
পত্ৰখন, পত্ৰখন পু পুৰাই মেলি দিলোঁ, তাৰপিছত তিনদিনৰ পিছত আকৌ আহিলে।
উম।
মানে তোৰ হৈ গ'ল, এতিয়া কি হ'ল তাত, মই এতিয়া মানে তাত যদি মই কিবাকিবি দিওঁ বা মোৰ যদি মানুহে চাই মানে
উম।
মোৰ তেতিয়া তাত পইচা আহিব মানে পইচা আহিব পৰা হৈ গ'ল মানে।
উম তই এতিয়া দিবি আকৌ হেৰি দিবি বেহা বাৰীকে দিবি।
এই সেইবোৰ আকৌ দিব নোৱাৰি নাই সেইবোৰ লোকে সেৰি মাৰি দিব নহয়।
ত তেতিয়া হ'লে নিজৰে সেই দিবি।
মই নিজৰ সেয়া কৈছো ন চুটি চুটি হেৰি বনাম বুলি। চুটি ছবি চুটি বোল ছবি অসমীয়া।
এ তাতো চলিব।
অ, যি নহওঁক। মোৰ মানে এনেকুৱা নহয় যে মই প্ৰথমৰ পৰা দিছোঁ মোৰ তাত মানুহ আহিব লাগিব চাব লাগিব সেইটো নহয় মানে মই তেতিয়া যদি দিও যদি মানুহে যদি চাই মানে কাইলৈ পৰাই পইচা আহিব তেনেকুৱা হৈ গ'ল।
উম উম উম
বুজিছা নাই তোক দেখাম বাৰু মই পিছত লাহেকে এইটো ভাল এইটো ভাল খবৰ কাকো দিয়াই নাই। সেইটো তহঁতৰ লগত তহঁতৰ লগ কথা নাপাতোনে।
উম।
তেতিয়াই তেতিয়া মানুহটো বহুত অকল শৰিয়াকে আছিলো তেতিয়া এইবোৰ কথা পাতি যে অ', তাক কি কৰিম ন এইবোৰ হয়নো ইমানকে।
উম।
যদি শান্তি নাই ইমানবোৰ হয়নো কি হ'ব নো মই এইটোত কাম কৰিছোঁ ন ত দুহেজাৰ ওঠৰ চনৰ পৰা কাম কৰি আছোঁ।
অ'।
এনে ভগৱানে কৰবাত কিবা এটা হৈছেগে যেন লাগিছেঁ বাৰু।
কিবা এটা কিবা এটা হবগে তোৰ আগলে তেনেকে লাগি যাত এতিয়া যোন ত লিখি মেলি আছোঁ সেইবিলাকতো লাগ।
অ', সেইটোতো তাকে কৰিব লাগিব সেইটোততো মই হেৰি কৰিবই লাগিব গম পাইচা নাই।
উম।
সেইটোত ত মই মই মানে মই ভালপোৱা বস্তু এটা আজিলৈকে বিচাৰি বুজিছিলোঁ সৰুৰ পৰা কিন্তু এতিয়া বুজি পাইছোঁগৈ মোৰ যে কিবা এটাত যে কিবা এটা হ'বগৈ পাৰে মানে মই য কষ্ট কৰোঁও এই কষ্ট নকৰও নহয়গৈ বাৰু সেই তেনেকুৱা কথা।
কষ্ট কৰ কষ্ট কৰ আমি আছোঁ লগত।
তাকে তহঁতিটো থাকই লাগিব তঁহতি নাথাকিলে আৰু ক'ত হ'ব।
উম যিমান পাৰোঁ আৰু সেইকণে সহায় কৰিম আৰু।
নাই বেছি সহায় কৰিব নালাগে।
উম।
বেছি সহায় নকৰিলেও হ'ব।
উম।
এ এ
নাই যিমান পাৰো আৰু।
বস্তুতটো গোটেইটা আমাৰ এই কলাচাৰ নিচিনাই গোটেই বস্তুটো। তেনেকুৱাই হ'ব আৰু বেলেগ বে বেলেগ নহয় মই সেইটো তই এটা কথা চাবি সিহঁতৰ গান ন একেবাৰে সৰু ছোৱালীও ভাল পায় ডাঙৰ মানুহটোও শুনি ভাল পায় আৰু।
চবেই ভাল পায় চবেই ভাল পায়। এতিয়া এইবিলাক, আমাৰ লিখকৰ গান বিলাক
ইহঁতৰ গানেই হওঁক, এতিয়া আমাৰ, আমাৰ মাজত যিজন ডাঙৰ ব্যক্তি নাই।
অ,
সেইজন, সেইজনৰ গানত কেও কিন্তু ইহঁতৰ গানতো বেলেগ আকৌ, ইহতৰ গানতো মানে তই বেলেগ এটা হেৰি পাবি মানে, গাটো মানেটো উঠি আহিব মানে, শুনিলে ইহঁতক, ইহঁত ইহঁৰ গান বোৰ শুনিলে সেইজনতকে মানে, সেইজনৰ ধৰি লও সেইজনৰও গান আছে তেনেকুৱা, কিন্তু মানে তেওঁ ধৰি লও ইহঁত ত, যেন পৃথক অলপ বেলেগ, সেইজনতকেও বেলেগ মানে
সেইজনৰ গান কিছুমান মানে, উম, কিছুমান গান এতিয়া চবেই, মানে ডাঙৰ মানুহ শুনিব ভাল পায়।
অ, সেইটোয়ে তেওঁ মানে তো, ধৰি ল, ইহঁতৰ গানত মানে, কোনো হেৰি নাই মানে মানে চবেই শুনিব পাই।
উম, চবেই শুনিব পাৰে, আৰু এতিয়া ত, তোৰ লগৰ লিখকে লিখকৰ গানবিলাক মানে এতিয়া, মানুহে শুনিব নোৱাৰে।
লিখকৰ গান বোৰ এনেকুৱা মানে, লিখকৰ গান ডাঙৰ সৰু সৰু ল'ৰা-ছোৱালী বুলি নহয়, এ ইমান এটা মই পচন কৰা নাই, সঁচা কথা কৈছো দেই। মই পচন কৰা নাই, ইমান এটা, একদম সচাঁটো সঁচা বুলি ক'ব লাগিব, মিছাতো কৈ লাভ নাই।
সেইটো মানে কি? উম,
তাৰ প্ৰথমটোৱে মোৰ বেছি ভাল লাগিছিলে, এইটোতকে।
উম, উম,